হেল্ল' হেল্ল' অ' কি কৰি আছা? অ অ অফিচত আছা, আজি অফিচত গ'লা বৰষুণ দি আছিল দেখোন। অলপ আগত
অ বৰষুণ দি আছিলে তেতিয়াও আহিলো আৰু লাহে লাহে আহিলো আৰু মানে ঘৰত
অ লাহে লাহে গৈছা অ কিহত গৈছা বাইকত গৈছা না অ ঘৰত থাকিলে ব অ ঘৰত থাকিলে বৰিং এ লাগে
বৰিঙে লাগে তোমাৰ অ বাহিৰত থাকিলে ক'বা গ'লে তোমাৰ বাহিৰৰ মানুহৰ লগত কথা পাতি ভাল লাগে আৰু
অহ অ
অ বাইক লৈ যোৱা নাই আজি মানে কালি মানে বহুত বানপানী হৈছিল ত।
অ
নাই নাই আজি লৈ যোৱা নাই।
অ এনে খোজ কাৰি গৈছা
খোজকাঢ়ি যোৱা নাই তোমাৰ এই গা গাড়ী বুকিং দি আহিছো তোমাৰ।
অ। গাড়ী বুকিং কৰি অ‌ কি ৰেপিডো নে কি
অ ৰেপিড' ৰেপিড' বুক কৰিছো। তোমাৰ অ
অ
তুমি কত'বাত যোৱা নাই নেকি?
অ নাই যোৱা এইমাত্ৰ বৰষুণ ৰখছে মানে। ৰ'দ ওলাইছে এতিয়া অলপ অ।
ইয়াতে ত তোমাৰ কমচে কম অ চাৰিটা বজাতছে ৰোখাই আছে।
অ চাৰিটা মাজত নেকি অ।
অ।
অ অ চাহ চাহ খালে নে।
অ অ খালো চাহ চাহ খালো। তুমি খালা?
অ
অ তোমাৰ এ এই গাখীৰ চাহ খালো। আৰু এই গৰম গৰম পকৰি বনাই আছিলে অ গৰম গৰম পকৰি পকৰি বনাই আছিলে এই চচৰ লগত খালো বঢ়িয়া লাগিল। অ
চচৰ লগত এই পকৰি অ কত দোকানৰ পৰা খাই
অ দোকানৰ পৰাই খাইছো।
অ ভালেই।
অ
মই তোমাৰ এই মুভি চাই আছিলো মানে অলপ।
পাই নাই। কোন মুভি কোন মুভি?
অ তোমাৰ এ লেলা মাজনু চাইছিলো।
অ লেলা মজনু অ এইটো বহুত ধুনীয়া মুভি। বহুত ভাল লাগে বহুত ভাল লাগে উ অ মই চাইছো চাইছো মোক বহুত
অ। অ অলপ লাষ্ট চিনটো আৰু কান্দা কান্দা আছে অলপ। ইমছ-
লাষ্ট লাষ্ট চিনটো মানে বেচা টো মানে পাগল হৈ যায় এনে পাগল হৈ যায় বেচাৰটো উম ছোৱালীটো আহ যেতিয়া বিয়া কৰবাত যেতিয়া ই আহিছিলে ল'ব কাৰণে তেতিয়া ছোৱালীয়ে মানা কৰি দিছিল তাক।
হয় হয় হয়।
অ' মানে এটা-এটা চিন এনেকা থাকে না যেনেকা লাগে তোমাৰ অ'
অ'-অ' হয়-হয়-হয় সেইটোৱে হৈ যায় অ'। তুমি কি-কি মুভি চাইছা এনে- এনে ইমচনেল মুভি?
এয়া ইমচনেল মুভি বহুত আছে তোমাৰ এইটো হ'ল তোমাৰ চবছে ফাৰ্ষ্টটো তোমাৰ হয় আশিকি টু
অ'
তাৰপিছত চনম কি চনম তেৰি কেচাম
অ'
তাৰপিছত তোমাৰ অ' এইটো হাফ গাৰ্লফ্ৰেণ্ডো হয় অলপমান ইমচলেম টাইপে হয় এইটো হয়। তাৰপিছত তোমাৰ অ' আৰু এটা আছিল হা অ' এইটো তোমাৰ তকদীৰ।
অ' তাকদীৰ অ' তাকদীৰটো ভাল লাগে।
তাকদীৰৰ লাষ্ট মচনটো বহুত মানে
আৰু এইটো চাইছা তেৰে ইশক নে?
অ' তেৰি ইশক অ' এইটোত মানে কি কওঁ আৰু হে-হে
অ'
মানে ই মানে যোনটো হিৰ'
ধুৰন্ধৰ
অ' ধুৰন্ধৰৰ লাচ চিন অ'-অ' লাচ চিনটো বাপৰে বাপ এটো যে গান গাইছে অৰিজিৎ সিঙে
অ'-অ' এইটোত
জানে কেছে অ' অৰিজিৎ সিংৰ এইটো লাষ্ট গান। জানে কেছে হায়-হায় মানে ক'বা গ'লে এইটো গানটো শুনিলে মানে নিজে-নিজে কন্দা এটা ওলাই যায়।
অ' হয়-হয় অৰিজিৎ সিং ভাল লাগে না?
অ' অৰজিত সিং তো ভাল লাগে আমাৰ মানে ফেমাচ চিংগাৰ হয় ক'ব গ'লে বলীউডৰ
হয়-হয়।
আৰু আমাৰ অসমৰ জুবিন দা।
হয়
অ' কি কৰিবা আৰু এনেকে মানে এতিয়া অ'-অ' অৰজিৎ সিঙৰ বহুত মানে-মানে বহুত ইমচনেল গান আছে তোমাৰ অৰজিৎ সিংৰ মানে তুমি এটা দুটা মানুহ গান শুনি ল'ব না তোমাৰ কন্দা‌ হৈ যাব।
হয়-হয়। তোমাৰ এনে কেতিয়াবা ব্ৰেকআপ চ্ৰেকপ হৈছে নে?
কাৰ মোৰ
অ'
ব্ৰেকআপ তোমাৰ হৈছিলে।
অ' কেতিয়া?
অ' হৈ গ'ল। অ' পাঁচ বছৰ মান হ'ল।
অ' কি স্কুল লাইফতে না?
হয়, স্কুল লাইফতে হৈছিলে তোমাৰ।
অ, হয় নেকি?
অ',
অ',
এতিয়া বৰ্তমান এটা আছে ছোৱালী মোৰ লগত এইটো ভাল আছো তাৰ লগত। অ, বৰ্তমান ভাবি আছো ভগৱানেদি বিচাৰি আছো ভালে থাকক আমাৰ পাঁচ বছৰৰ পৰা আছোঁ। অ, কব গলি পাঁচ বছৰ পৰা হয় আছো তোমাৰ আছে নে তোমাৰ ব্ৰেকআপ টো হৈছেনে? অ, তুমি মানে অৰজিত সিঙৰ গানে শুনিছা?
অ, শুনিছো।
মানে ব্ৰেকআপ টো কেনকে হ'ল তোমাৰ মানে?
হৈছিল আৰু এইকেইটা পাৰ্চনেল অলপ প্ৰাইভেচি।
অ, হয়-হয়-হয় দিয়া- দিয়া মানে কি কৰিবা আৰু যোনে থাকিব আছে ই থাকিবই এনো আৰু যোনে যাব যদি যাবই তোমাৰ।
হয়।
বাচ এ মনটো বাচ ভাল কৰি চলিব লাগিব আৰু আমাৰ।
হয়- হয়।
নহ'লে একো নহ'ব আমাৰ।
হয়।
আৰু এনে গাৰ্লফ্ৰেণ্ড চালফ্ৰেণ্ড তো বাদ দিয়া তোমাৰ। আমাৰ কাৰনে তো চবচে ভাল হয় ভাইচাৰা।
হয়-হয় ভাইচাৰা অনটপ।
ভাইচাৰাই অনটপ তোমাৰ যিমান মানে তোমাৰ ব্ৰেকআপ হ'ল তুমি তোমাৰ গাৰ্লফ্ৰেণ্ড মৰি গ'ল একো চেষ্টা নাই। তুমি ল'ৰাৰ লগত থাকিবা তোমাক এনে -এনে হাহাই দিব ইন্তে।
হয়-হয় এইটোতো হয়।
আৰু তাহাঁতৰ লগত থাকিলেও মান মানে টেনচন ফ্ৰী হৈ যায় মানে কবা গলি।
দিয়া মই অলপ ইমচনেল হৈ গৈছো বেলেগ টপিকত কথা পাতো অলপ। এ তোমাক এনে বাইক গীদা কোন -কোন বাইকগীদা ভাল লাগে?
মোক ক'ব গ'লি তোমাৰ আহ তোমাৰ এ হিমালে ভাল লাগে বুলেট আৰু তোমাৰ এই ডমিনৰ।
অ, ডমিনাৰ।
তোমাৰ আ তাৰপিছত তোমাৰ এই আৰু এটা বাইক আছিল তোমাৰ আৰু এটা বাইক আছিল তুমাৰ ৰ'বা- ৰ'বা- ৰ'বা - ৰ'বা অ। অ, জিটি-জিটি-জিটি।
অহ', অহ', এনে গৈছা নে ক'তবা বাইক লৈ তুমি ফুৰিব।
মই গৈছোঁ অহ, গৈছোঁ -গৈছোঁ তোমাৰ আ তোমাৰ এ উত্তৰ গুৱাহাটী গ'লো।
অ, উত্তৰ গুৱাহাটী।
অ, মেঘালয় চাইদ গ'লো অলমান।
অ, মেঘালয়।
অ, বেছি যোৱা নাই অলমানেই গ'লো।
অ',
অ, তাৰ পিছত মানে ফ্ৰেণ্ডৰ লগতে গৈছিলোঁ আৰু। ভাল লাগিছে এবাৰ ভাবিছোঁ কি সোনাপুৰ যাওঁ নেকি লৈ,
অ সোনাপুৰোও যাব পাৰি অ
যাব পাৰি।
অ',
উম চাই আছো এতিয়া কিবা হয় বৰ্তমান।
অ'হ।
তুমি ক'ত ক'ত গৈছা তুমি?
মই তোমাৰ এইটো। এই কি নাম আছিল এই জাগাটো। জাগাটোৰ নামটো মনত পৰা নাই কি নাম আছিল ৰ ৰবা। আ এন ডংগা এৰ ডংগা এৰ ডংগা এৰ ডংগা বহুত দূৰ আছে তোমাৰ এইটো এ উত্তৰ গুৱাহাটী পাৰ্ক কৰি কিনে যাবা লাগে পুৰা উত্তৰ গুৱাহাটীৰ পৰা
অ তেতিয়াতো দূৰ হব তোমাৰ উত্তৰ গুৱাহাটী পাৰ কৰি যাব লাগে যদি তোমাৰ দূৰ হব উম আৰু ক'ৰবাত গৈছা নে এনে?
আৰু এনে ইয়াতে গুৱাহাটীতে গৈছোঁ আৰু বাইক লৈ তোমাৰ ইয়াতে অ আমচিং জোৰাবাট হৈ গ'ল শ্বিলং হৈ গ'ল তোমাৰ গণেশগুৰি চণেশগুৰি এইকেইটাত ঘূৰি থাকো মানে বাইক লৈ,
এইটোতো হয় আৰু
অ
উম
আৰু ঘৰত কেতিয়া আহিবা তুমি?
ঘৰৰ তোমাৰ এতিয়া মোৰ ৰাতি হব চিধা আহা
অঁ ৰাতি
ৰাতিয়ে হব অলপমান দশটা বাজিব দশ বানপানী হৈছিল ছিক্স মানত তেতিয়া আহিলোঁ আৰু মানে আজি মানে ইমান বেছিকে দিয়া নাছিল। মানে ছিক্স মানত বেছিয়ে হৈছে কবগলে,
অ চিক্স নাই লোৱা
অ বৰ্তমান তোমাৰ এই ন নলাটো মানে ভৰ্তি আছে না কবা বুলি অ সেইকাৰণে পানী বাঢ়ি গৈছে আৰু
অ অ
উম এনেকে আহিব লাগিব চলিব লাগিব যি কৰিব লাগে এনেকে কৰিব লাগিব
ব্যায়ামো আছে দেখোন আমাৰ ইয়াত তে অ
মহ তোমাৰ এই কিছুমান টাইমত মহ বেছি ওলাই দেই তোমাৰ বৰষুণৰ টাইমত অ এই কব গলে তোমাৰ মহ টো মানে কি হয় অ বৰ যিমানে নালা চালাত মহ থাকে চব উৰি আহে বৰষুণেদি
হয় হয় হয় এই নলা চালা লেতেৰা পানীত কেইটা
উম উম তাৰে পৰা উৰি আহি পিনি মহ টো লাগে অ
হয়
কি কৰিবা আৰু মানে ঘৰত থাকিব নোৱাৰি বাহিৰত থাকিব নোৱাৰি বাপৰে বা
অলপ পিছত জিমতে যাম মই আৰু
অহ অহ
অহ
হয় নেকি মই ভাবিছো এতিয়া যাম অলপ পিছত ওলাই যাম জিমত
অ অফিচৰ পৰাই যোৱা তুমি জিমত
হয় হয় মই অফিচৰ পৰাই যাওঁ অ দিয়া থঁও দিয়া হা এক মিনিট হা মই কিবা কাম আছে অ অ
হয়